হেল্ল' অ শুনিছা
অ শুনিছো
অ কোৱা অ ভালেই দিয়া ভাল তোমাৰ
উম ভালেই
উম ইহঁতকেইজনী ভাল
অ ভালেই এই তুমি কেক বনাইছানে?
অ', কেক বনাই বনাই আছে নে মানে হেৰি আৰু অৰ্ডাৰ দিলে লওঁ আৰু বনাও আৰু।
অ', অ', মানে মোৰ ছোৱালিনীৰ জন্মদিন। যে তাকে তোমাৰ তাতে কেক এটা। এটা দিম বুলি ভাবিছো।
অ', অ', কেতি আজি ন।
অ', আজি।
অ', এনে কিমান মান ওজনৰ লাগিবনো?
এক কেজি মানৰ ওজন।
এক কেজি মানৰ ন। অ', বা। আৰু হেৰি কিবা ডিজাইন চিজাইন দিব লাগিব নে চিম্পুলকে দিলেও হ'ব।
ডিজাইন অকণ দি দিবা।
অ', অ',
নিকেনে মানুহক বাৰু এক কেজি মান দাম কেনেকৈ লোৱা।
দা দান। মানে ধৰা হেৰি এদিন বেলেগৰ পৰা ললে এক কেজি মই এহেজাৰে লওঁ তুমি মোক আঠশ টকা এটা দিবা আৰু দিয়া। ইমান গৰমত কষ্ট কৰিম নহয়। বস্তু খিনিও দাম আছে ধৰা ন। সন্ধিয়ালেহে লাগিব। চাগে।
অ', সন্ধিয়ালে লাগিব।
অ', মানে মোৰ হেৰি এই ক্ৰ্ৰীমটো এই ক্ৰ্ৰীমটো মানে। অ', অ', হেৰি বনাই আছো বনাই আছো মানে বনাই অৰ্ডাৰ দি। বনাও আৰু।
অ', পণীটোৰ লাগিব।
অ', কিমান লাগিব পনীৰ।
পণী এক কেজিমান লাগিব আৰু। এক কিলোমান।
অ', অ', পনীৰ এক কিলো লাগিব ন।
এ ঘৰ হেৰিয়া বাৰীত তোমাৰ শাক পাচলি কৰিছানে।
শাক পাচলি অ আছে আছে।
অ', ৰঙালাও, বিলাহী তেনেকে আৰু সেয়াও কেইটামান লাগিব।
অ', সেয়া হেৰি কৰিবা আহি পেলাই তেনেকে লৈ যাবা নে কি?
অ', বাৰু তোমাৰ সময় নেথাকিব ন। মই দেউতাকে মই মানে দেউতাকে পঠিয়াই দিম বুলি ভাবিছো তোমাৰ তাতে দেউতা হাততে দি পঠিয়াব পাৰিবা
অ তাৰমানে হেৰি কিমান সময় পথোৱা তুমি মোলে ফোন এটা কৰি দিবা, তাৰমানে মই এতিয়া আকৌ ছোৱালীকো স্কুললৈ নিব লাগিব নহয় তাৰ পিছত তাৰ স্কুলত হ'ব উ অকে যদি বনাব লাগে মই মানে ক্ৰীম টো ঢুকালে আকৌ ক্ৰীম টো লৈ আহি লাগিব তাইক থোৱা থৈ পেলাই তাৰপিছত আকৌ হেৰি এ আহি আকৌ পনীৰো বনাব লাগিব বুলি ক'লা ন মোক সময় নিমিলিব দিয়া
অ অ বাৰু ঠিক আছে তুমি মই কিমান দেউাক কিমান সময়ত পঠিয়াই দিম বাৰু মই তাৰ আগতে ফোন এটা কৰিম
ফোন এটা কৰিবা আৰু ফোনটো কৰিবা হেৰি অ মানে ফোনটো কৰা অকমান পিছত পঠাবা আৰু মানে মই পনিৰটো বনাব লাগিব আকৌ আহিবা পাও কিমান সময় আকৌ ঘৰৰ কাম থাকে তাকে নহয় মাইকী মানুহ জানাই আৰু ইটো সিটো ওলাই থাকে কাম
উম।
অ এতিয়া হেৰি এ কি কয় তুমি আজি মানে তাই বাৰ্থডে আছে ন জন্মদিন।
অ জন্মদিন আছে তোমালোককো মাতিম। আহিবা।
অ' হয় নেকি?
অ'
অ' তেতিয়াাহলেও হেৰি অ কেক টো নিবলৈ আহিব নালাগে এ দিয়া মই যাওঁতে মানে লৈ যাম। উ তুমি হেৰি কৰিবা এইখিনি বস্তু নিবলৈহে মানে পঠাই দিবা
অ' অ' ঠিক আছে বাৰু কেকটো কেক টো বাৰু তুমিয়ে লৈ আহিবা বাকী শাক পাচলি বস্তু খিনি দেউতাকে পঠিয়াই দিম।
অ' অ' অ'। তাকে উ হেৰি এ শাক পাচলি মানে ৰঙালাও ৰঙালাও কথা কৈছ ন ৰঙালাওতে কিন্তু হ আমাৰতো মানে পূুৰত হৈছে আৰু। থকা নাই দেই বিলাহী। চিলাইহি আছে মানে পকিব সময় হোৱা নাই যে গছো ইমান ডাঙৰ ডাঙৰ হৈছে মানে তথাপিতো আৰু হেৰি এই কেঁচাতেও মানুহে এতিয়া কিনি কিনি খাই চাবি মিঠা ধুনীয়া কিন্তু পকা ৰঙালাও নিচিনা মিঠা ধুনীয়া হেৰি খালি অ' খালি ৰঙালাওটো কাটি পেলাই বেছি সময় বেছি সময় মানে পানীত ন থবাই ধুই পেলাই এ তুমি লগতে উঠাই দিবা বাকলিটো গুচাই ধুবা আৰু ধুই লগতে উঠাই দিবা পানীত থৈ নিদিবা। মানে পানী থৈ দিলে ৰঙালাওটো টো মিঠাটো গুচি যায় গে যে
অ'।
সেইটো কাৰণে।
বাও এতিয়া তুমি এতিয়া কি কৰি আছা পিছে?
আহ মই এতিয়া তোমাৰ হেৰি এ ঘৰৰ হেৰি যাওঁ দি আছো।
অ'।
অ'।
তাৰপা মৰিগাঁও ছোৱালী থ'ব যাবা
অ যাব লাগিব যাব লাগিব তাইক আকৌ স্কুললৈ নিব লাগিব নহয় তালে যাম গৈ পেলাই আকৌ সেই তোমাৰ এতিয়া কি কেক টো বনাবলে ক্ৰীম এটাও আনিবগৈ লাগিব ক্ৰীম মানে আনি থৈ নিদো আনি থৈ টিলে মানে আমাৰ গাঁৱৰ জেগা যে কাৰেণ্ট টো ইমান নে থাকে যে এই পাই কাটি কাটি দিয়ে যে সেই সেইটো কাৰণে মানে ফ্ৰিজতে ৰাখিব লাগে যে বস্তুতটো নহ'লে বেয়া হৈ যায়গে মানে এবাৰ খোলা পিছত আৰু সেইটো বস্তু ত মানে এনি টাইম ফ্ৰিজতে ৰাখিব লাগে খোলাৰ পিছত দুদিন মানৰ বেয়া হৈ যায় এই টেঙা টেঙা হয়
আৰু যি গৰম হৈছে বতৰো আজি একে
অ তাকে
উ
সেইটো কাৰণে এতিয়া হেৰি কি বুলি কয় তুমি হেৰি কৰিবা বুজিছা মই চাগে পনিৰ খিনিো তোমাক আগতীয়াকে লাগিব সেইটো কাৰণে পঢি খিনি উম তুমি সন্ধিয়াহে হব নহয় জানো
উম সন্ধিয়া হ'ব
অ তেতিয়াহলে তুমি সেই বাৰটামান বজাত পঠাই দিবা
অ অ অ
ান বজাত পঠাই দিলে মই তেতিয়া ধুনীয়াকে বনাই পৰি তেনেকে দি পঠাব পাৰিম পনিৰ বা পনিৰ খিনি াৰ মই এতিয়া ফাটাম ফাটাই পেলাই হেৰি কৰিম আৰু এতিয়াই বনাম এফালে ভাতো বনাই থাকিবি সফালে পনীৰতো তেনেকে কৰি থাকিম তাৰপিছত তেতিয়াললে মানে অলপ পানীটো গুচি যাবগে আৰু মই থৈ দিয়ালে
উম উম পিছে এতিয়া তুমি শালত কিব শালত কিবা লগাইছানে
শালত আছে ৰুমাল লগোৱা হৈ আছিলে কিন্তু এতিয়া মানে ববলেহে সময়তো তেনেকে খুব মিলাব নোৱাৰো তেও মাজে সময় অকন সময় উলিয়াই পেলাই বৈ আছো আৰু
অ কেইখন লগাইছা
ৰুমাল পঞ্চাশখনেই লগাইছিলো দিয়া এতিয়া আৰু পোন্ধৰখন মান আছে নেকি এ সময়ো মিলাব ক'ব নোৱাৰো যে ছোৱালীজনীকো স্কুললৈ অনা নিয়া কৰিব লাগে।
উম। হয়।
বহুতখিনি সময়ৰ পা সেইখিনি সময়তে অকমান ন আৰু
অ' তাকে ময়ও ল'ম বুলি ভাবিছো তোমাৰ। পায় পাঁচখন মান
ৰুমাল।
উম ৰুমাল।
ভাল হ'ব অ' হেৰি কিন্তু মানে সেই সময় মিলাবলৈ নোৱাৰা কাৰণে মানে কামবিলাক নহয় গৈ আৰু। আৰু এতিয়া এইকেইদিন তাতে যিমান গৰম। পৰিছে কামো কৰিবলৈ মন নাযায়। ঘৰুৱা কামখিনিটো নকৰিলে নহয়। নহয়ে সেইখিনি কাম কৰিবই লাগিব।
অ' প লাগিব অ'।
কৰিবই লাগিব আৰু মানে মই যিখিনি জেগাত আমাৰ মানে শালখন আছে সেইখিনি জেগাত মানে হেৰি টিং দিয়া হোৱা নাই যে এই আকৌ মানে ৰ'দটো বহুতকে পৰি থাকে সেইটো কাৰণে মানে ববই পৰা নাই।
অ'। এ ভাটিবেলা সময় খিনিত মানে ছাঁ পৰিব যে তেতিয়া হেৰি কৰিবা আও ববা।
খিনিত হেৰি হলেও মানে নহয় এ তাপতো থাকেই দেখোন হে স্কুলৰ পৰা ছোৱালীক আনিবলৈ আনি ঘৰ পাওঁতে তোমাৰ চাৰে তিনটামান বাজে আকৌ খোৱাই-বোৱাই ধুই পখালি আকৌ এই ঘৰৰ ঘৰ চৰৰ চাফ-চাফাই কৰি পেলাই মানে দেৰিয়ে হয়গে।
অ', অ'। সেইটোৱেই মাইকী মানুহৰ সেইটোৱে দিগদাৰ।
সেইটোৱে এ স্কুল বন্ধ হ'লে তেতিয়াহে হেতাত লাগো মই। স্কুল থকা দিনত মানে লাগিব নহয় আৰু যদি বাৰিলে বোলে আজি নাযাও বুলি ভাবো। তেতিয়া হ'লে মানে হেৰি কৰোঁ আৰু যদি বোলে বাৰে যাওঁ বুলি ভাবো তেতিয়া হ'লে উম, মানে সেয়া ৰখি যায় সেইটো কাম মানে এটা কৰিলে এটা কাম ৰখি যায় তেনেকুৱা হৈ থাকে।
উম।
উম। এতিয়া তুমি হেৰি কৰিবা বাৰটামান বজাত পঠাই দিবা। মই দি পেলাই পঠাই দিম দিয়া। কেকটো কাৰণে চিন্তা নালাগে। সেইটো যাওঁতে মই লৈ যাম
অ -অ। ছোৱালীজনীকো লৈ আহিবা। তুমিও আহিবা। মানুহজনকো কবা আৰু তিনিওটা আহিবা।
অ' অ'। বাৰু। হ'ব দিয়া। মই হেৰি এ সন্ধিয়া চাগে কেকটো চাগে সোনকালেই কাটিব ন।
সোনকালে মানে তুমি অনাৰ পিছতে কাটা যাব আউ। সোনকালে। অ ল'ৰা-ছোৱালী মানে লৰা-ছোৱালী কেইটামানকো সৰু সৰু ল'ৰা ছোৱালীক কেইটামানো মাতিছো। তাই লগৰ ছোৱালী
অ তেতিয়াহলে অকণ সোনকালে লৈ যাব লাগিব।
উম সোনকালে লৈ আহিবা।
খোৱাবানে ভাত?
এই ৰুটি ভাজিয়ে ৰুটি ভাজিয়ে খা - খুৱাম বুলি ভাবিছো।
অ ৰুটি ভাজি খোৱাবা! পনীৰ। পনিৰ -পনীৰ দি পেলাই। ভালে কৰিছা দিয়া গৰমত। মাছ মাংস বৰ এইখন ন? দিগদাৰ আৰু বনোৱা অ' বৰ অসুবিধা। ৰুটি কৰিলেওতো বৰ অসুবিধা হয় দিয়া। বনোৱা মানুহ ওচৰৰ কাৰোবাক মাতিছে নে নাই সোনকালে?
মাতিছো। ওচৰ দুজনীমানক মাতিছো। তাৰ পিছত তুমি আহিবা। সহায় কৰি দিবা।
অ' বাৰু। মই বাৰু চাওঁ হেৰি গৈ পেলাই পোৱাৰ পিছতহে হেৰি কৰিব পাৰিম বাৰু কিন্তু সেই আকৌ মোৰ মানে কামো থাকে যে। গৰু-চৰু সন্ধিয়া সময়ত সেইটো কামো থাকে যে
উম- উম। তেও তাৰ মাজতে অকমান সোনকালে আহিবলে চেষ্টা কৰিবা আৰু
অ'অ' ঠিক আছে দিয়া। হ'ব দিয়া। যাম দিয়া।
অ
এতিয়া ৰাখো ন
হয় ৰাখা দিয়া
ব'ক